মই এনে আছো তুমি? উম কিবা খালা নাই?
উম খালো তুমি খালা নাই?
উম।
উ বৰ গা।
হুম।
বতৰটো কেনেকুৱা?
বতৰতো মজা।
মজা।
তোমালোকৰ ফালে অলপ ফুল যা ফুল যা।
ৰ'দও দিয়া নাই বৰষুণও দিয়া নাই।
উম, ঠিকেই আছে। উম?
তেনেকে আছে আৰু।
অঁ।
উম। ভাত কিহে খালা?
তাকে ভাত খালো দালি
উম।
দিম।
উম।
তাৰ পৰা। তাৰ পৰা খালো। পটল যে পটল।
অঁ।
পটল এনেকে আলুে এনেকে ভাজিছিলে সেয়া।
উম পটল মান টেঙাটো নেকি?
পটল মানে টেঙাটো নেকি?
টেঙাটো সেইটো কুন্দুলিহে।
অঁ অঁ।
দীঘল যে অকমান।
উম উম।
শাক -পাচলি খাব লাগে ন মানুহে শাক -পাচলি খোৱা নাই খোৱা?
উম।
পচ খাইা ন হালটো
উম
স্বাস্থ্যৰ কাৰণে ভাল
ভালতো
উম
কি হল যোয় শাক পাচলি
উম
এান ঘৰতটো হ'ব লাগে আৰু
উম
হছানিয়
অ
উম তোৰহৰ পাচলি খেতি কৰা নাই
পাচলিতি কৰা কৰ কেলেনো কক
উম
উম
কি কি আছে
উম
কি কি আছো
পাচলিকেইতিয়া আমাৰ আছে এতিয়া গুমধাম কৰিছিলোঁ
উম
তাৰপিছত ভেন্দি আছে তাৰপিছত এনেকে টতিহু আছে
ওম
ভাত খ লা যে
উওম
ভাতকেৰেলাো আছে তেনেকেই আছে
উম
ত কাল ক
আমাৰ এইখালে বান্ধৱা নহয় নহয়
বানদহে খাই ভ
অ
খাই খাই পেলাইা নেকি
খাই খাই ভাল লাগে
উম উম
আৰু আমাৰ সেই তেনেকে মাটি বিলাকো ইমান হেৰি নহয় যে
অ
অ সেইটো কথা বকে মানে হেৰি নহয় আৰু
কি নহয়
মানে খেতিৰ কথা কৈছো
উৎপাদন মানে খেতি কৰিব নোৱাৰি আৰু বান্দৰজহতে
অ সেইটো নোৱাৰি দিও সেইটো বান্ধবো নোৱাৰিয়ে
অ মাটি বিলাকত চাগে সাৰ চাৰ নাহাত নাথাকে
কবি দিনত কবি ছবি কৰে হয় বাৰু কবি ছবি
অঁ
তেংক বিিলাক প তাৰাপৰা ৰঙালাও খেই ল লাও লাগিছিলে জতিলাও লাগিছিলে
উম
বান্দৰ পৰা ৰখাই ৰখাই আহক
উম
তেনেকে সেয়া হৈছিলে খাবলৈ পোৱা আছিলে বাৰু
উম
এনেইিতোাৰ বেলেগ নহয়
উম
উওম
ঠিক আছে
মানে আমাৰ কি হয় আগফালে মাটি ৰুদ বৈ থাকেে আহে
ৰ'দ ঘা যাবা পুখুৰী আছ নহয়
ন পুহী চাহত পুহী চাহৰ তাতফালে
মাছ চাছ জীয়াব পৰা নাই
আছে মা জীয়াই থৈ আছে
উম ওলাই যায় নি
নলাহে তা ওলা যাবওলে হেৰি নাই নহয় এইফালে দুইফাল মাটিয়ে ফেটি ধৰা আছে দুফালে দুটা ঘৰ
উম
মানে যাবলৈ হেৰি নাপায় সিহঁতে পথাৰখনতে চৰিবলৈ পায় আৰু
অ
আকৌ পান কমিলেও নিদে সোমাইাগে কত পথাৰত থাকিব শুকান পথাৰত
গুচি যায় নয় বেছি পানী হলে গুচি যায় তোমাৰছ
উম
উম
মোৰ যাবলৈ মানে তেনেকে ৰাস্তা নাই আৰু
উম
অকল ওলাই আহি পেলাই পথাৰখনতে পাৰিব
মাছেজ খোৱা নাই নক
মাছ খাও ইমানটা ভাল নাপাওঁ খাই
খাই ভাবা কি মাংস
মাংস ভালো অ
পনীৰ
পজিব পালিব
পনীৰ বনাব জানা নাই
পনিৰ বনাব জানো অকমান অকমান জানো চব পাই বনাই পোৱা নাই মানে
এনে তুমি জনামতে কেনেকে বনাই
এনেই তোমাৰ গাখীৰ লব লাগে
উম
সফালে একদম উতলাব লাগে
উম
উতলাওতেনে তোমাৰ এইনেমু অক চেপি দিব লাগে
উম
তাৰ পাছত চেপৰিিললে পাহেক চেপিিলে ফাটি নয প্ৰধানক
উম
তাৰ কিবা হেৰি এখন লৈ পেলাই একে চেকি দি চেকি দিব লাগে মানে
উম
ভাল কটন কাপোৰ এখন দি
উম
সেই চেকি দিব লাগে তাত যোনখিনি ৰখি যায়
অহ
ত ৰখি যোৱা খিনি একদম একদম পা এক পানী চানী মানে গাখীৰ হেৰিত ধৰাকে মানে
উম
ৰখাব লাগে ৰখাব পেলাই কিবা এটাই কিবা বস্তু এটা মানে চেভ এটা দিব লাগে আৰু
অহ
দি পাই একদম ধুনীয়াকে ফ্ৰিজত ভৰাই থৈ দিব লাগে
অহ
তেনেকে পুন্ন হয় আৰু বোলা হয় নাই কটা ভালকে নাজানোব উম
চেপি চেপি গোটেই পানীটো উলিয়াই বেলে হেঁচি দিব লাগে কিবা এটা ‌মানে ‌চেপেটা কৰি দিব লাগে তাৰ পিছত পিজ্জ
উম উম উও উও অহ
এনেকে বনুৱা
সেইটো উম
উম
আৰু বেছি ভালকে নাজানো বাও
খাই খাবলে ভাল পোৱা নাই মানে মই খোৱাটো বনাব জানা নাই খাবলৈ কেনেকে ভালে বনাই।
খাবলেটো বনাই পোৱা নাই।
এ দেখিছে নাই বনোৱা
উম হুো খাইহে পাইছোঁ দেখি পোৱা নাই
উম তেনেকে তুমি যেনেকে দিম সেই বনোৱা তেনেকেই বনাব লাগে
অহ
মাংস তেনেকে বনাৱ তেনেকও বনাব পাৰি
উম
উম পনীৰটো প্ৰথমতে ফ্ৰাই কৰি ল'ব লাগে
উম
কিছুমানে ফ্ৰাই নকৰাকৈও বনাই
অহ
খুদাকো খাই কিছু মানে
মই ভাল পাওঁ খাই।
পণীৰ নে
উম কিবা এটা ভাল খাই।
হো উম
অহ মায়ে বেয়া এইটো
কেলে নো
কোনে কোনে ভাল পাইছে?
ৰাখি চবে ভাল মায়ে বেয়া পায়।
আচ্ছা খাব লাগে নে বনে?
উম, ঘৰুৱা বস্তুৱেই বনোৱা হয়।
ঘৰুৱা বস্তুৱেই বনোৱা হয়, সেইটোৱেইটো
উম, গাখীৰ গাখীৰ এনেও খাবই লাগে
অ',
তামিন পাই
নাই শক্তি পায় শক্তিও পায়। স্বাস্থ্যৰ কাৰণেও ভাল, এই ফাষ্ট ফুড জাংক ফুড এইবোৰ খাই থকাতকে।
উম,
হয় নাই
তাকেইতো
উম,
থাকিব লাগে
উম,
উম, মাংস মানে খাই ভাল পাওঁ মানে তোমাৰ অকমান হে আৰু তুমি ইমান কি কিমান খাব পাম বনাব জানো
কেনেকে বনায়?
তোমাৰ মাংস মাংস নে?
উম,
মাংসটো তোমাৰ আনিপেলাই আমি সিছু নাই ক' চাব পাৰিলে নোধো মানে
উম,
মানে
উম,
ধুই লৈ পেলাই তাতে মছলা চছলা দি
উম,
আদা নহুৰু অকণ দি পিয়াজ অকণ দি পেলাই ধুনীয়াকে একদম মোঠি মেলি থৈ
অ',
অলপ দি ঢাকি থৈ দিব লাগে।
উম,
তাৰপৰা ঢাকি থৈ দিয়া পাছত তোমাৰ কেৰাহীখন দি
উম,
তাতে তোমাৰ হেৰি তেল দি
উম,
তাৰপিছত তোমাৰ আদা নহুৰু পিয়াজ
অ',
গোটেইখিনি দি ভাজিব লাগে
উম,
ত' ভাজি হোৱাৰ পিছত আৰু মাংস খিনি দিব লাগে।
অ',
মাংসখিনি দি হালধি দিব লাগে নিমখ দিব লাগে আৰু যি মুহি পৰা লৰাই দিব লাগে লৰাই পেলাই অকমান ঢাকি পেলাই
উম
তাৰ পৰাই লৰাই আকৌ হেৰি খিনি দিব লাগে এইটো কি আলু খিনি
অ
তাৰপিছত লৰাই ল লৰাই ল অকণমান ঢাকি দিব লাগে
অহ হয়
তাৰপৰা যদি অকণ লাগিবলে লয় তেতিয়া পানী অকণ দি দিব লাগে আও
উম
সিজিব কাৰণে অকমান
উম
তাৰপিছত তাৰ ওপৰতে সেই যেতিয়া দুইটা সিজিব আলু সিজিব মাংস সিজিব
অ
তেতিয়া তোমাৰ সেই বিলাহীটো দি দিব লাগে
আচ্ছা
আৰু বিলাহীটো দি দিব লাগে তাৰপিছত বিলাহীটো দিয়াৰ পিছত পানী অকণ দি আও ঢাকি থৈ দিব লাগে
উম বিলাহীটো কাটি দিব লাগেনে নে গোটা গোটাকে দি দিলে হয় কাটি কাটি অ মচলা দিব লাগে নে নালাগে
মছলা সেই মাংসতে সানি দিয়া থাকে নহয় মছলা চছলা সেই
সানি পেলাই থৈ দিব লাগে
সানি পেলাই মানে অকণমান থৈ দিব লাগে আও ঢাকি
উম উম
উম
আদা নহুৰ জলকীয়া দিয়া নে আদা নহৰু এক্সট্ৰা এখনত জলকীয়া এখনত
নহয় আদা নহৰু অকন সেই মাংসতে দি পেলাই আকৌ তেলত দিও নহয়
উম অ
আকৌ আকৌ বেলেগকে নিদো জলকীয়াও এই ৰঙাৰ খালে জলকীয়া দিয়ে নহ'লে জলকীয়া নিদিয়ে ইমানকে মচলাতে জ্বলা হয়
অ
এইট থাৰ্টি তাৰপিছত তোমাৰ মান ধুনীয়া চান ধুনীয়া লাষ্টত হোৱাৰ পাছত
উম
মানুহ এজনী কি আছিলে জানো নামটো পাহৰি থাকিলো
মানধনীয়াও আছে এনে ধনীয়াও আছে
অ অ এইটো যে গোন্ধাই যে পাতটো
উম বঙালী ধুনীয়া বুলিও কয়
অ অ
উম
দি দিব লাগে
নৰ সিংহও দিব পাৰি
উম তাপা হৈ গ'ল আও
তাৰপিছত উলিয়াই পেলাই খাবহে লাগে
খাবহে লাগে
খাবলে টেষ্টটো কেনেকোৱা
ভাল লাগে খাই সেই পানী দিলে মাংস খাই বেয়া লাগে
মাংস গ্ৰেভি টাইপ বনাব লাগে হয় নাই আৰু মানে মাংসটো মই মাংসটো মানে প্ৰায় ভাগেই বুলি নাজানো কিন্তু মই মানে মাংসটো ৰাতিত কে বা বনোৱাৰ পিছতকে ঠাণ্ডা হ'লে চাই ভাল পাওঁ
মই সেই মানে ৰান্ধি গুনাই গলে ৰাতিপুৱা খালে টেষ্টো বাঢ়ি যায়
উম কি বহুত নালাগে
উম টেষ্ট বাঢ়ি যায়
উম
ভাল লাগে খাই এ সমানেই এনে কি এ সহে খ পোৱা নে গমকে খোৱা
উম সম
মাংসক এ ঘ নাই কমকে ঘৰত
মই খাওঁজমান পওঁ
হ'লও মানে ভাতৰ লগত
খাওঁতো ভাতৰ লগতকে মানুহ বেছি ভাজিহে খাই ভাল লাগে
অ ভাল লগত খাব নয় এ ন
উম
উম আমাৰ সেতে মাংস আনি যি অৱস্থা মাংসহন দি অৱস্থা খাবলৈ মানুহ নাই
তেতিয়া
সেইদিনাখন মাসলা থাকল নে
অ দেউটাই হে বনাই আছিলল নে নাই
অ মানে দেউতাই ধুনীয়াকে বনাইছিলে পাইতি মানে মোৰ মাংসত চেম তেনেকে শ নাছিলে
উম
পিছত তোমাৰ কি মোৰ মাংস চাৰি পাঁচ চাৰি পিছতকে মানে বেচাৰি পাঁচ পিছ আৰু লাষ্ট পায় আৰু
উম
তাতকৈও নোৱাৰো আৰু
উম
এ মই খালো তেনেকেইে ত দেউতাইও
উম
খালে খাই বলা এতিয়া খাব মানে মোক চৰি আছে খাবলৈ
উম
পাৰিলেহে খাবা মই বোলো থৈ দিব এই গৰম দিন নহয় জানো
বইল চিকেন খাই ভাল লাগে বইল চিকেন
মই খাই পোৱা নাই আকৌ কেনেকে বনাই
বইল চিকেনাগে বইল কৰিেলাই বনাব লাগে আদা নহৰু দি চন বইল কৰি
দিয়ে নেকি
নিদিয়ে নিদিয়ে মাংসখিনি দি দিয়ে
অ
গাহৰি মাংস বইল তেনেকে বনায়
অ অ
আদা নহৰু এনেকে পেষ্ট কৰি পেলাই দিব লাগে
অ অ
বইল কৰিব লাগে তাত তাত লাই পাত কিবা কিবি থাকে যদি দি দিব লাগে জলকীয়া দি দিব লাগে নিমখ দি দিব লাগে তাত যেনিবা সেই